শুনিছা? শুন শুনিছোঁ শুনিছোঁ। শুনিছা নে? কি কৰি আছিলা?
এ, আ, তমাৰ মই মানে পথাৰলৈ গৈছিলো আবেলিকে পথাৰ কঠীয়া অলপ কঢ়িয়াবলে। তাৰপা সেইখিনি কঢ়িয়াইলৈ কঢ়িয়াই পেলাই দোকানৰপৰা চানা কেইটামান আনি ঘৰতে খাই পেলাই বিচনাতে শুই আছোঁ।
অ' আজি বতৰ অলপ ঠাণ্ডা ন'?
একদম ধুনীয়া, আজি মানে পথাৰত মাটি ৰুবৰ কাৰণে ধুনীয়া। তোমালোকক খেতি বাতি কৰি থকা হৈছেনে?
খেতি বাতি তোমাৰ আমাৰ অলপ দ এইবাৰ মানে য'ত ল'খৰ লৈছে মাটি আধি এইফালে অকণমান ঠাইটো দ মানে চ' কাৰণে, লাহে লাহে মানে কি হ'লেও হেৰি কৰিছে, আলি চালি দিয়া হ'ল বাৰু, তাৰপিছতে এচাহ বাই থোৱা আছে, মাটি। তাৰপিছতে আৰু কঠীয়া চঠীয়া হ'ল। উঠোৱা নাই কঠীয়া, উঠাই এই কৰিব অহা সপ্তা হ'লে আৰম্ভ।
হেৰি, তোমালোকৰ কি আধি খেতিয়ে কৰে নেকি?
আমাৰো আধিয়ে, আমাৰ পথাৰ আমাৰ মাটি নাই তেনেকে। আধি খেটিহে কৰে আৰু। চলে আৰু বছৰটো চলিবলৈ যেন তেনে। বাকী
আমাৰ এতিয়া, আমাৰ ঘৰৰে ধৰা মানুহ তিনটা যদিও আমাৰ আগতে বন্ধকী কৰিছিলে তিনি বিঘা হা তিনি বিঘাই তোমাৰ এই আমাৰ যে ব্ৰইলাৰ যে দানা যে আনে বস্তা। তেনেকুৱা তোমাৰ বস্তা, ফুল ফুল কে বান্ধি পেলাই আমাৰ যেনিবা এনেকে পুৰা থৈ দিয়ে আৰু মুকলিকে থৈ দিয়ে মানে কি হয়, ভঁৰাল চৰালত থলে আজিকালি নিগনিয়ে বহুত দিগদাৰ কৰে।
আমাৰো একেই অ', পঞ্চাশ কেজি পঞ্চাশ কেজি বস্তাবোৰ যে ব্ৰইলাৰ।
মুকলিকে থৈ দিয়া হয়, যাতে অহা যোৱা কৰোতে ইফালে সিফালে মানে দেখি ঠাকি, তেতিয়া মানে নিগনিও অপকাৰটো নকৰে আৰু।
অ', এ আমাৰ আকৌ নিগনিয়েহে তোমাৰ হেৰি হৈছে, অলপ বেছি নষ্ট কৰিছে গম পাইছা নে নাই। আমাৰ অ', মেকুৰী ৰাখিব লাগে হয় নে নহয়। আগৰ, আগৰ মানুহবিলাকৰ গাঁৱত সেইকাৰণে ঘৰে পতি মেকুৰী থাকেই। আমাৰ ইয়াত কি কৰিছে তোমাৰ, বস্তাবিলাক যায়। আমি মানে এনেকৈ দু এনেকে এ মুকলিকে ৰাখিছে, কিন্তু এইটোৰ ওপৰত ইটো উঠাই দুটা দুটাকে ৰাখি থোৱা আছে।
অ',
তাতে মানে কি কৈছে ইহঁতি। চেপত সোমাই পেলাই বস্তাটো কুটি দিয়ে মানে।
হয় হয়। আমাৰো আছে।
অ', তে তাৰপিছত ইমানো নকয় বাৰু হ'লেও ক্ষতি কিন্তু ভঁৰালত থলে যেনিবা তোমাৰ নেদেখি কিন্তু গোটেইবোৰ পতান কৰি পেলায় আৰু সিহঁতি।
সেইটোৱে ন, এতিয়া আমাৰ মানে দেউতাই মানে এতিয়া, আমি তোমাৰ এনেকৈ ধৰা গোহালি ঘৰ। ভঁৰাল ঘৰ, খেৰৰ ঘৰ, এনেকে পাৰ্ট পাৰ্ট কে বনাই থোৱা আছে কিন্তু দেউতা মানে মানে এই ভঁৰাল ঘৰটো মানে এনেকে বনাবলৈ মন নাই। মানে বনাব আৰু লাহে লাহে মানে। কি হয় তোমাৰ, ইটা মাৰি দিলেই হ'ল জাষ্ট অকনমান, তোমাৰ গোটেই ফাউণ্ডেশনটো হৈ আছে। সেইটো মানে এই এনে, আমাৰ তোমাৰ আগতে তিনি বিঘা বন্ধকেই লৈছিলে। তেতিয়া কি কৰে তোমাৰ ধান যিমান খিনি। প্ৰায় এনেকে বেগ বেগ কৰি থৈ দিয়ে। এতিয়াও মানে সেই তিনি বিঘাৰে ধান হোৱাৰ পিছত খাই। বৈ এতিয়াও মানে তোমাৰ আঠ ন বেগ ধান আছেগে মানে।
আছে আছে। আমাৰো তোমাৰ খেতি বেয়া নহয়, গম পাইছা নাই। আমাৰ, আমাৰো খেতি ইমান বেয়া নহয় বোলো। আমাৰো তোমাৰ সেই তে, তেনেকুৱাই কৰায়ে, পাঁচ বিঘামান কৰেয়ে। বেছিকৈ বেছি
অ',
তাৰপিছতে আৰু পাঁচ বিঘা কৰিলে, আধিহে আৰু তোমাৰ ভাগ কৰিলেনো কিমান কিমান পৰিব, আধা আধা পৰিব। তাৰপিছতে আমাৰো তেনেকুৱাকে তোমাৰ নি, তোমাৰ নিচিনাকৈ বস্তাকে কৰি থৈ দিয়ে।
অ',
চাৰিটা চাৰিটাহে মানুহ আৰু তাৰপিছতে তেনেকেই চলে আমাৰো। বছৰি, তাৰ পিছত থাকি যায় বস্তা তোমাৰ। দুই তিনি চাৰি বস্তা। তামান থাকি যায়, বছৰি খোৱাৰ পিছত। খোৱাৰ উপৰিও। তাৰপিছতে আকৌ কেতিয়াবা কেতিয়াবা তোমাৰ মানে ধানবোৰ একেবাৰে বেছিকে ৰাখি দিলে, পুৰণি ধানবোৰ ৰাখিদিলেও বেয়া নহয়।
অ', হয়।
তাৰপিছতে কেতিয়াবা এবেগ দুবেগ বিকিও দিয়া হয় তাৰপা আকৌ কেতিয়াবা বা এই ধান হেৰি কৰোঁতেনে তোমাৰ মৰণনা মাহতেনে আজিকালি মেচিনত মিক্স হৈ যায় ধান বিলাক। সেইবিলাক ধানো কেতিয়াবা তোমাৰ প্ৰথমতে কাৰ কাৰোবাক দি দিয়া হয় আৰু তেনেকুৱাকে খাও আৰু এবেগ দুবেগ বিকাও হয় বাৰু দেই কেতিয়াবা।
অ', বুজি পাইছো তাকে ঠিকে আছে ন আজিকালি মানুহটোৱে মানুহ বিলাকৰ তেনেকুৱা হৈছে খেতিটো।
অঁ', বাকী তোমালোকৰ বাম খেতি কৰে নে কি কিবা শাক পাচলি?
বা বাকী তোমালোকৰ বাকী তোমালোকৰ কিবা কৰে নে শাক পাচলিৰ খেতি?
অ', শাক পাচলি খেতি কৰা হয় মানে কৰা হয় মানে কিয় আৰু এতিয়া গাঁৱলীয়া মানুহ দেখোন চবেই শাক পাচলি পাচলি খেতি কৰিবই লাগিব।
লাগিব অ'।
এতিয়া আমি এইটো কিনি মেলি হোৱা পাছলৈ আমি একদম নাখাৱেই কাৰণ এইটো তোমাৰ স্বাস্থ্যৰ কাৰণৰ বেয়া আৰু লগতে আমাৰ ঘৰত নিজৰ যেতিয়া বাৰীত মাটি আছে। খেতি কৰিবলৈ সক্ষমতাটো আছে গতিকে আমি অ', এনেকে তোমাৰ কিবা কিবি বস্তু চিজনেল হিচাপে দিওঁ আৰু। বাকী তোমালোকৰ কেনেকুৱা কি?
আমাৰ মানে তোমাৰ এইফালে আহ পিছফালে বাৰীত তোমাৰ এইবোৰ জিকা তাৰপিছতে হেৰি ভোল এইবিলাক দি থোৱা আছে। দাংবডী এইবিলাক কৰা হয় কিন্তু মানে কি হয় তোমাৰ এই সাৰটো লাগে ন। গতিকে মানে তোমাৰ গোবৰ চ তাত কিন্তু গোবৰ চোবৰহে ইউজ কৰে কিন্তু দেই। গোবৰ দিয়ে তাৰপা
তোমাৰ গোবৰ খিনি ইউজ কৰা আমাৰ মানে কি হয় দেই। আমাৰ এজেগাত গোবৰ খিনি গোটাই যোৱা হয়। কিছুমান শুকাই ভিজিয়ে থাকে তেনেকে তেতিয়া তোমাৰ শাক পাচলি ওপৰত দিব হয় তেতিয়া তাৰ পৰা আনি পেলাই আমি দি দিওঁ আৰু।
অ', অ', অ', এাই তেনেকুৱাই আকৌ তোমাৰ এই যে হেৰিয় ব্ৰইলাৰ গোবৰটো যে
অ'।
এই ব্ৰইলাৰ গোবৰটো আচলতে ভাল কিন্তু কিন্তু কি হয় তোমাৰ তুমি যদি ব্ৰইলাৰ গোবৰটো একেবাৰে নতুনতে আনি যদি দি দিয়া নহয় তেনেহ'লে কিন্তু গছ চছ মাৰি দিব গম পাইছা নাই।
অ', অ'।
কিন্তু তোমাৰ কি কৰিব লাগে আনি তোমাৰ তাৰ যোনটো এটা মিথেন গেছ থাকে ন। পুৰা গৰম হৈ থাকে যে গোবৰটো যে নতুন নতুনতে। এটা ঠাইত আনি তোমাৰ একাষৰীয়াকে তোমাৰ অলপ দিন থৈ দিব লাগে মানে। তাৰপিছতে কি কিছুমানে তোমাৰ সেইবোৰ চালি মেলি গুৰি কৰি দিয়ে। কিছুমানে হেৰি কৰি দিয় ইমান আমাৰ খেতিত দিবলৈ ইমান খিনি হৰি নালাগে আৰু। তাৰপিছতে তুমি অলপ অ', অলপ ৰাখি দিয়াৰ পিছত তুমি দি দিলে কিন্তু যথেষ্টখিনি গ্ৰ' কৰে কিন্তু দেই মই মানে বহুত দেখিছো গোবৰ সাৰতকে অলপ বেছিকে গ্ৰ' কৰা দেখা পোৱা যায়।
আমাৰ এতিয়া মামা মামাহঁতৰ ঘৰত ধৰা মামাহঁতৰ পিছফালে মাটি সৰহকে আছে তাতে মানে আলু খেতি খুব বেছিক কে কৰা হয় হা বহুত ডাঙৰ পৰিমানত আৰু এটা বাদামটো বাদামটো খাইছা ন বাদাম? বাদামৰ মানে বাকলি বাকলিৰ সৈতে যিটো গুটি থাকে মা বাদামৰ তোমাৰ সেই তেনেকুৱা মানে এ, আলু আছে বাদামী আলু বুলি কয়, এইটো আমি বাম আলু বুলি কওঁ বাকী কি নাম আছে নাজানো হা, ৰঙা ৰঙা হয় তাৰপিছত মানে কি হ'ল যোৱাবাৰ আমাৰ এনেও এতিয়া আলু খেতি কৰিবলে ককা মানে প্ৰথমতে গোটেই গ-গোবৰখিনি আনি পেলাই শুকুৱাই থয় হা, দেখিছো বাৰু শুকুৱাই থোৱাটো তাৰপিছত তোমাৰ যোৱাবাৰ কি হ'ল বাদামী আলু মানে খেতি কৰিছিলে তাত গোবৰৰ খেতি দি দিলে। কিন্তু মানে কিবা পচি যোৱা নিচিনা হ'ল, আলুবোৰ ভাল নহ'লে মানে। যিটো বাদামী জাতীয় আলু পচি গল মানে কেলে নাজানো।
সেয়েতো আচলতে তোমাৰ কেতিয়াবা সেই ফেক্টৰ বিলাকো থাকে গম পোৱা নাই, সেইকাৰণে অকণমান চাই চিতি বা নতুনকে কিবা এটা হেৰি কৰাৰ আগত চাই চিতি ল'ব লাগে আৰু নহ'লে এখন গোটেই কষ্ট কষ্টটো হেৰি হৈ যায় ন' বেয়া লাগে, আৰু তুমি বাদামী আলুৰ কথা কৈছা, ইমান মই বাদামী আলুটো ইমান খোৱা নাই নেকি মানে, এয়া হয় বস্তুটো মানে ইমান হেৰি কৰা নাই। বাকি আমাৰ গাঁৱত তুমি ক তুমি কোৱা নিচিনাকে আমাৰ গাঁৱততো তোমাৰ একেবাৰে চাকৰি কৰা হ'ল একে গাঁৱত আৰু তেওঁলোকেও কৰে আৰু খেতি আৰু।
গাঁৱত মুঠতে গাঁৱত থকা আমাৰ গাঁৱত থকা মানুহে খেতি কৰিব লাগে জাষ্ট মানে আমি ঘৰতে শাক পাচলি যিমান পাওঁ ঘৰৰ বস্তু টো পাম একে নিজৰ কাৰণে নিজে উৎপাদন কৰিব পৰা মানে আনন্দ থাকিব লাগে।
লাগে লাগে লাগে, সেইটো সেইটো মানে নিজৰ সেইটো নিজে, আজি সেইকাৰণেতো আমাৰ গাঁৱত মানে কথাটো কৈছোঁ।
মানুহবিলাকৰ এ, তোমাৰ খেতি পাচলিৰ ক্ষেত্ৰ ত'তেই হ'ক কিন্তু দেখা গৈছে কিন্তু আগতকে বহুত কমিলে।
হয় হয় আগতকে বহুত কমিছে। আজি মানে কি হ'ল এ, নতুনকে পথাৰলে গৈছোঁ মানে আজি পানীত নামিলো নামি পেলাই আহি পেলাই তোমাৰ এই খেলৈ বিলা পুৰা শুই দিলোঁ।
অ' এই ফেনটো ফেনটো ডাইৰেক্ট তুমি এই হেৰি ষ্টেণ্ড ফেনে হওক বা হে ফেনে হওক ডাইৰেক্ট ডাইৰেক্ট মূৰৰ ফালে লৈ নুশুবা গম পাইছা নাই?
এ, মোৰ মানে কি হ'ল শুই থাকোঁত ভৰিৰ ফালৰপৰা লগাই থলো, গোটেই হাৱাটো মানে পুৰা নাকত সোমাই গ'ল।
অ'।
সেইটো কাৰণে মোৰ এই পানী পানী লগাটো আৰম্ভ হৈছে। বাকী তুমি কথা এটা চাবা হা আজি আজিকালি আমাৰ গাওঁ অঞ্চলত খেতি নকৰা এটা মূল কাৰণ কি জানা নাই? মানুহবিলাকৰ ঘৰত আজিকালি গৰুৱে নাথাকে।
নাথাকে গৰুৱে নাই।
তুমি গাঁৱত মানে একদম গাঁৱৰ তোমাৰ পোন্ধৰ বিশ ঘৰ মানুহৰ এঘৰত তুমি ব'বলে এহাল গৰু দেখিবলৈ পাবা।
অ' হয় হয় কথাটো হয় আচলতে। মই মইতো দেখিছোঁ আজিকালি মানুহে একেবাৰে তোমাৰ জাকে জাকে গৰু বিকি দিছে তাইক গম পাইছা?
এইটোৱে আৰু তাতকৈ ডাঙৰ কথা আমাৰ গাঁৱৰ সিমুৰত এই যোৱা পৰহখিনিয়ে তাৰ আগদিনা তিনি এ, এঘৰ মানুহৰ তিনিজনী গৰু লৈ গুচি গল চোৰে।
চোৰে অ'। সেইটোও দেখা অ' মাজে মাজে সেইটো ঢৌ উঠে আকৌ।
অ' এইটো মানে আমাৰ ইয়াত এইটো দুদিন হৈছে।
দু অ' আমাৰ তুমি আমাৰ ইয়াত কি হ'ল আমাৰ এইফালে তোমাৰ এদিন সমাৰোহ হৈ আছিলে, সমাৰোহত মানে তোমাৰ অ' বৰষুণ দিলে ৰাতি মানুহৰ টোপনি ক্ষতি শুই আছে ৰাতিপুৱালে তুমি মানে বেয়া লাগি যাব, হেৰ' তোমাৰ দুটা ডাঙৰ ডাঙৰ বলধ গৰু ৰাতিলৈ গুচি গ'ল আজিলৈকে বিচাৰি নাপালে গম পাইছা নাই কথাটো।
এইবোৰ এবাৰ নিয়াৰ পিছত নাপাই চোৱা মই তোমাক কথা এটা কওঁ শুনিবা দেই আজিকালি কি হৈছে মানে এইটো গৰু হওঁক ছাগলী হওঁক এইটো মানুহে এটা ব্যৱসায় হিচাপে লয় ন। গতিকে এই যেতিয়া এনেকুৱা চুৰি টাৰী এই ঘটনাবোৰ যেতিয়া বহু জে গাত হ'বলৈ হয় তেতিয়া মানে কিছুমানে কি কয় এ সোনকালে গৰু বেচিবলৈ বিচাৰে বা যিকেইটা আছে সেইকেইটাও দি আজৰি হ'বলৈ হয়। এতিয়া মই তোমাক বেলেগৰ কথা নকওঁ আমাৰ ঘৰতে অ আ যেতিয়া আমাৰো ঘৰতো নতুনকে বনাই থকা হৈছে হা তাৰ পিছতে মানে দেউতা মানে এটা এক্সিডেণ্ট পটককে মানে ঘৰতে পৰি পেলাই মানে হাতটো ভাাগিলে, সেইটো কাৰণে আমাৰ ঘৰত খি ঘৰ কাম চাম খিনি বন্ধ হৈ গ'ল কাৰণ দেউতাই ঘৰত কাম দেউতাৰ মিস্ত্ৰী গতিকে দেউতাই কাম খিনি কৰি আছিলে।
হয় হয় পাইছো পাইছো পাইছো আৰু
অ' সেইখিনি সময়তে মানে কি হ'ল গৰু চোৰৰ উৎপাতটোও খুব বেছি হ'ল আৰু আমাৰ সেই সময়ত ধৰক ঘৰৰ টিং হওঁক পাইপ হওঁহক এইখিনি লগাবলৈ অলপ পইচাৰো প্ৰয়োজন হৈছিলে সেইকাৰণে আমাৰ গৰু হালো মানে স সেইটো সময়তে বেছি দিয়া হ'ল।
অ'।
এনেকুৱাই মানে আমাৰ গাঁৱৰ বৰ্তমানৰ কৃষকসকলৰ মানে কিছুমান আৰ্থিক মানে প্ৰয়োজনীয়তাৰ বাবে কিন্তু এই মানুহখিনিয়ে মানে বলধ গৰু বোৰ বেচি বেচি এতিয়া খেতি কৰিবলৈ মানে হাল বাবলৈ গৈ
নাই নাই অ' গম পাইছো কথাটো গম পাইছো। আচলতে তোমাৰ কথা এষাৰ আছে নহয় অসমীয়াত বোলে যাৰ নাই গৰু সি সবাতোকে সৰু। যাৰ নাই বাঁহ সবাতোকে সাঁহ মানে যাৰ যাৰ আছে বাঁহ তাৰ আছে সাঁহ সেই কথাবোৰ মোৰ মানে আচলতে বাস্তৱ জীৱনত একদম পুৰা প্ৰতিফলিত হয় চোৱা। আমিতো এতিয়াতো গৰু আমি যদি একেবাৰে আগৰ পৰা চাওঁ, আমাৰ পোহনীয়া জীৱ-জন্তুৰ পৰা যদি চাওঁ এতিয়া আগৰ পৰা তোমাৰ গাৰ গাখীৰৰ কাৰণে হওঁক বা এই কৃষি কাৰ্যত তোমাৰ সহায়ৰ লগতে গোটেই মানে আচলতে আৰ্থিক এটা এ সহায় হব কাৰণে তোমাৰ চাপৰ্ট হ'বৰ কাৰণেও মানে গৰুখিনি বা পোহা হয় নে নহয় বাৰু। এতিয়া কিছুমান কিছুমান লোকেতোতো অকল ব্যৱসায়িক ক্ষেত্ৰতে পোহে কিছুমানেতো এতিয়া যোনবিলাক জাৰ্চি গৰু আছে সেইবিলাক টো টো খেতি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব, গোৱৰ খিনি খেতিৰ ক্ষেত্ৰত নিয়ে। মূত্ৰ উৎপাদন কৰে তাৰ পৰা। লগতে আহ দুগ্ধ উৎপাদনৰ পৰা ধৰি গোটেইখিনি কথা কৈছো। কিছুমানেটো সেইয়া ক্ষেত্ৰতো ব্যৱহাৰ কৰে, আৰ্থিক ক্ষেত্ৰত হয় নে নহয়। গতিকে আমাৰ গাঁৱত সেইটো ক্ৰিকেতত আজিকালি ম তোমাৰ কি হৈছে মানুহ বিলাকৰ ইমানে একেবাৰে সময় নাই যে পোৱালি থকা গৰু সহ বিকি দিছে নহয় তাৰ পিছ মুহুৰ্ততে কাষ ঘৰৰ পৰা এপোৱা এপোৱা এপ এপোৱাকে ডেইলি আনি খাই আছে মই তেনেকুৱা মানুহ দেখিছো। নিজৰ ঘৰত গাখীৰ থকা গৰুজনী বিকি
কি হৈছে এ মই বাৰিষা কেইটাৰ দিন কথা নকওঁ এতিয়া বৰ্তমান জেগাৰ অভাৱ হৈছে ঘাঁহৰ অভাৱ হৈছে চব জেগাতে মানুহে মাটি ৰুবলৈ আৰম্ভ কৰিছে এইকেইটা কথা নকওঁ কিন্তু যেতিয়া আমাক খৰালিমহিয়াই যেতিয়া ধান খিনি কাটে পথাৰত একদম শস্ তোমাৰ ধান কটাৰ পিছত কিমান খিনি ঘাঁহ ওলাই সেইটো সময়তো কিন্তু কিছুমান মানুহ মানুহে এই থকা ঘৰৰ গৰু কেইটা কনো বেছি দিয়ে। মানে নিজৰ গাইজনী বেছিও লোকৰ পৰা ঠিকাত মানে খাই থকা নিচা তুমি যিটো ক'লা তেনেকুৱা কাম